হেল্ল'
হয় বাবু আহ ভালে আছা।
অ অ মই ভালে আছো খুৰা।
অ পিছে খবৰ কেনেকুৱা তোমাৰ।
ভালে আছে মোৰ খবৰ।
অ কি কৰি আছে? এতিয়া
মই এনেই বাহিৰত ফুৰি আছিলোঁ অকমান বতাহ খাইছিলো খানা ভাত খোৱাৰ পিছত।
অ ঠিকে আছে মই তোমাক এটা কথা সোধাৰ কাৰণে ফোন কৰিছিলো। এ মই শুনা পাইছো। তুমি কিবা মানে ঘৰত সজোৱা বস্তুবোৰ মানে বনাই বনাই বেছি আছা বুলি।
হয় হয় হয় হয় ম
অ কি কি হয় বাৰু সেইটো কি হয় আৰু কেনেকে তুমি ক'ত বনাব শিকিলা?
মই মানে আগৰপৰাই মই আৰু বহুত মন এইবিলাক বনুৱা ত মই এটা কৰ্চ কৰিছিলো বাহিৰৰ পৰাই সেইটো কৰ্চ মানে এতিয়াও মানে কৰি আছোঁ মই মানে সেই তাতে শিকাই মানে আপোনাৰ বাহেদি বস্তু বনোৱা কাগজেদি
অ আচ্ছা মানে এই যে। কম্পিউটাৰ কৰ্চৰ দ্বাৰাই নেকি?
হয় হয় কম্পিটাৰ কৰ্ছৰ দৰেই হয় এইটো অকল এইটো বাহিৰা মানে আপুনি নিজৰ হাতৰ ক'লা
মানে এনেকোৱা এনেকোৱা আৰু ট্ৰেইনিং চেন্টাৰবোৰ আছ
হয় আছে আছে আছে আছে বহুত জাগাত আছে এনেকোৱা ট্ৰেইং চেণ্টাৰ আপুনি যত মন আহে তাতে কৰিব পাৰে আপুনি আৰু এনেকা চৰকাৰৰ বনোৱাও আছে প্ৰাইভেট টো আছে এনেকা টাইপৰ
অ ভালে ভালে ঠিকে আছে তুমি এনেই ঘৰত বহি থকাতকৈ ন আও ফিৰিত টাইমত এনেকুৱা কাম বোৰ কৰাই ভাল হয় -হয় মই ফটোত দেখা পালো মই ফটোত দেখিছো তোমাৰ এ বহুত কেইটা বস্তু ব বনাই কিনে ঘৰত খজাই থৈ
হয় -হয় - হয় মই -মই নিজে মই এইবিলাক নিজে মই নিজে বনাইছো গোটেই খিনি
এইটো বৰ ভাল কৰিছ আৰে বাবা ত এই বহিক ত কি বা তুমি এনে ঘৰত সজোৱাৰ কাৰণে বন মানে বনোৱা নে এইবিলাক বেচাও?
বেচো মই বাহিৰত কেতিয়াবা-কেতিয়াবা বেচোঁ মই, ভালে-ভালে বেচো আৰু মই সেইটো কাৰণে সেইটো পৰা পইচাও আহে মোৰ, মোৰ এনে হৈ যায় আৰু মোৰ কাৰণে।
অ' ঠিকে আছে, ভাল কৰিছা এইটো, ভাল। কৰিছা এই কি বা
ঘৰতে বাঁহ বিলাক আছে দেই, সেইবিলাকে দি বনাই দিওঁ আৰু মই।
অ'ঠিকে আছে। আ এই তোৰ মানে তোমাৰ কি কিমান ফিজ কেনেকুৱা এডমিশন ক'ত-ক'ত যাব লাগে এইটো?
সেইটো মানে আমাৰ ঘৰৰ পৰা চাৰি-চাৰি কিলোমিটাৰ মান দূৰ আছে, এইটো চেণ্টাৰ আমাৰ। আৰু তাতে আপোনাৰ অ' ফিছ ফিছ ক'লে অপোনাৰ এডমিছন ল'ব আপোনাৰ তিনি হাজাৰ টকা মান, তাৰ পিছত মান্থলি ফিছ হৈ যায়।
অ' অ' মানে ভালে খিনি পইচা লয় আৰু সি
অ অ ভালে খি ভালে খিনি পইচা লয় আৰু শিকাই না আমাক। আৰু হাতৰ কলাবিলাক শিকায় আৰু। আৰু মই বনাই আছো, মই বনাইছো আৰু জাবি তাপি বনাইছো সজোৱা বস্তু ব বিৰা বিৰাটেই বনাইছো বহুতেই বনাইছো মই সজোৱা বস্তু বিলাক।
চ বত ভাল লাগিছে। আৰু বগা ৱালত অৱ বঢ়িয়া কি সজাই থৈছে। য'ত বা তোমাৰ। তাৰপিছত আৰু সেই কাগজৰে বনোৱা বস্তুবোৰ।
হয় মই প্লাষ্টিক এদি ফুলো বনাইছোঁ আৰু। প্লাষ্টিকৰ ফুলৰ -ফুলৰ এইটো আপোনাৰ ডেক'ৰেচনৰ বনাইছো বস্তু আপোনাৰ কাগজ যদি কলম থোৱা বনাইছো। বহুত খ যাক ফুল বিলাক বনাইছো কাগজেদি। বি
অ', সেইবোৰ মই দেখা নাই কিন্তু যিবোৰ মই দেখা পাইছো বহুত ভাল লাগিছে, মানে বগা ৱাল তটো অ', মানে বেৰখনত। পুৰা ভজাই কেনে থোৱা আছে। বহুত ভাল লাগিছে দেখা পাই কিনে সেইকাৰণে মই ভাবিলো, এ কি মানে বেছি কৰবাৰ পৰা কিনি আনিছা? ন বনাই কি কিনে তুমি অ', ওলমাই থৈছা?
হয়। মানে নিজে বনাইছো এইবিলাক সেইবিলাক মই নিজে বনাইছো আৰু হয় বনাওতে বহুত ক বনা বনাওঁতে বহুত কষ্ট লাগি যায় এটাৰ বহুত টাইম লাগি যায় তিনি, চাৰি দিন, পাঁচ দিন লাগি যায়, এটা বনাওওঁতে মানে চাইজৰ ওপৰত ডিপেণ্ড কৰে কেনেককা কিমান চাইজত কিমান ডাঙৰ বনাই আছো। ৰ মই
হয় আৰু সেই ফ্ৰেমবোৰটো কিনি আনিব লাগে চাগে ন।
নাই-নাই, মই নিজে বনাইছো ফ্ৰেম মই নিজে বনাইছো দিয়ক। নিজে বনাব পাৰো এইবিলাক নে এইটো কাঠৰ হয় এইবিলাক।
মানে ওপৰত তুমি কালাৰ কাল অ', মই ভাবিলো আৰু? প্লাষ্টিকৰ বোৰ আৰু কেনেকে বনাল আ', ফ্ৰেমবোৰ দেখাত পুৰা মানে তোমাৰ সেই অ', বজাৰত পায় নহয় ফ্ৰেমবোৰ,
তাতে, ৰং কৰি কিনা পলিচৰ সেইকাৰনে এনেকা লাগিছে। দিয়ক। পলিচৰ কৰা হয় ন।
হয়-হয়-হয়, মই খালি মই ভাবিলো, বা এই প্লা লা ফ্ৰেমবোৰ কৰ পৰা আনিলে? যদি প্লা তিক ফ্ৰেম বোৰ ৰাধৰে ম মইয়েই আগতে অলপমান শিকি থোৱা আছেটো। মইয়ো মানে ট্ৰাই কৰিলোও হয়। কিন্তু প্লাষ্ট ফ্ৰেম বোৰ মানে ব ব কৰ পৰা আনিলে বজাৰত পায় না
নিজে বনাইছো এইবিলাক মই নিজে বনাইছো হাতেদি মই নিজ হাতে দি বনাইছো ম কাঠে দি বনাইছো। কাঠেদি বনাব পাৰে বাঁহেদিও বনাব প আপোনাৰ ফতো ফ্ৰেম বিলাক বনাব পাৰে।
অ মইয়ো মানে বনোৱা এইবিলাক মোৰ অলপমান আছিলে। হেঁপাহ আছিলে মই কেইটামান বনালো তাৰপিছত বনাই কিনে অ তোমাৰ কি হয় ফ্ৰী টাইম নোপোৱা। ফালে তোমাৰ বনাবক বৰ কষ্ট হয়।
হয় হয়
পুৰা আহি ৰাতি তোমাৰ সময় নহয় আৰু এনে হয়, হয় তাকেতো আৰু দেওবাৰৰ দিনত মই কেতিয়াবা কেতিয়াবা মই বেছি নহয় মই আ দহখনন মান বনাইছো। বনাই কিনে মানে থোৱা আছে কিন্তু কমপ্লিট মাৰ কৰিব পৰা নাই কিয়নো মোৰ টাইম পোৱা নাই।
হয় হয়
তো গোটেইখিনি মানে ফিনিচিং দিব মানে দিওঁতে অলপমান সময় লাগে। টো অ ৰং বোৰ কৰোতে ৰং কৰোতে টাইম লাগে। সেইকাৰণে বনাই থ খুৱাই আছে কিন্তু মোৰ মানে শেষ কৰিব পৰা নাই। অ আৰু মানে দুখন মানহে পূৰা কম মানে সম্পূৰ্ণৰূপে হৈছে। আৰু সেইটো সেই তোমাৰ ডাইনিং টেবুলত নহ'লে টি টেবুলত সেইবো ম ওপৰত খজাই থব পাৰি।
হয় হয় আপুনি বাহিৰৰ পৰাও কিনিছে নেকি বাহিৰৰ পৰা কিনা নাই চাগে আপুনি
নাই মই ফ্ৰেমটো খালি তিনি আনিছিলো, আ হয় হয় মই ফ্ৰেমটো মই সেই দোকানৰ আ দোকানত ম খাবাৰ ফ্ৰেমটো কিনি আনিছিলো।
কোনটো কোনটো কি থ হোৱা প্ৰেমটো আপোনাৰ আপোনাৰ কি ফটো থোৱা ফ্ৰেম কি নে ফুলৰ ফুলবিলাক থোৱা ফ্ৰেম।
নহয় নহয় সেই যিটো আৰ্ট এণ্ড ক্ৰাফটটো মানে হৈ যায়। বনোৱাৰ পিছত যিটো কমপ্লিট হৈ যায়। তাতে ফ্ৰেমত ভৰা অ ফ্ৰেমত ভৰাই থলে তোমাৰ ফ্ৰেম টো অ' দূৰৰ পৰা চালে মানে এ তোমাৰ গ্লাছ আছে দৰে লাগে। কিন্তু একচুৱেলী গ্লাছ থাকে হয় -হয় হয়, এইটো মানে ফ্ৰেমটোত থলে মানে কোনোবাই দেখিলে ভাবিব যে অ' গ্লাছৰ ফ্ৰেমত ধুনীয়াকে সজাই থৈছে, কিন্তু সেইটো গ্লাছ নাথাকে সেইটো আৰ্ট এ ক্ৰাফট ৰ মাজত মানে চাইডত ফ্ৰেম লগোৱা থাকে।
হয়।
এ বেলেগ এটা আহে আৰু ঘৰৰ ভিতৰত
হয় হয় আপোনাৰ তাতে কোনোবা কিনা আছো যদি ক'ব মই বেছিম আৰু আপোনাকো লাগিলে ক'ব আপোনাকতো কম দামতে দি দিম দিয়ক মই আনো বনাইছো নতুন নতুন বস্তু মই বহুতেই বনাই আছো এতিয়া। মই- মই -মই চাহ খোৱা কাপ বিলাক বনাই আছো মাগ বনাইছো। চাহ খোৱা কাৰণে প্লেইট বনাই আছো।
অ' এ ভাল কৰিছা ভাল কৰিছা এইবিলাক বস্তুতটো ঘৰত মানে এ সচৰাচৰ ব্যৱহাৰ কৰাই
হয় আৰু মোৰ -মোৰ আৰু মোৰ মানে মোৰ কৰ্চ আৰু তিনি মাহ আছে না তিনিমাহ পিছ তিনিমাহ এইটো তিনিমাহৰ ভিতৰত আমাক শিকাব কেনেকৈ কাঠেৰিত মানে আপোনাৰ সৰু সৰু টেবুলবিলাক বনায় টুলবিলাক বনায়।
হয় -হয় অ' মানে মানে গোটেই
হয় -হয় মূৰ্তি কেনেকৈ বনাই আকৃতি বিলাক শিকাব। ঘৰ ঘৰৰ সৰু- সৰু সৰু সজোৱা ঘৰ কেনেকে বনাই সেইবিলাক শিকাব আৰু এইবিলাক শিকিবা আছে আৰু মোক শিকিব কাৰণে আছে বহুত বিলাকে আছে।
অ' দিয়া দিয়া ভাল ভালদৰে শিকা এইটো পিছলৈ তোমাৰ কামত আহিব। যেতিয়া ফ্ৰী টাইম পোৱা তুমি তেতিয়া হেই এনে, এনেবোৰ কাম কৰি তুমি এ পইচা উপাৰ্জন কৰিব পাৰিবা। আৰ ত' মই সেইটোৱে, মোক দুজন মানে সুধিছিলে যে এনেকুৱা, বা য ক'ৰ পৰা আনিছে নি কৰবাৰ পৰা আনিছে যদি মোক মই ময়ো আনিলো বুলি‌ ক' কৈছিলে, মই আৰু বোলো মই এ অলপমানতো মই নিজে মানে এইটো কৰিছিলোঁ।
হয়-হয়।
ম চাইছিলো, কিন্তু সময় নোহোৱাৰ কাৰণে মই ফ্ৰেম বোৰ কিনি আনিব লগা হ'ল, আৰু সময় থাকিলেতো তুমি অ' ফ্ৰেম বোৰো ঘৰতে বনাব পাৰা
হয়-হয়, ঘৰতে বনোৱা ভাল আৰু বাহিৰৰ পৰা কিনাছে কি?
বাঁহৰ ফ্ৰেম আ দেখাত ধুনীয়া হয়। আৰু তুমি তাতে কালাৰ কৰিলেও হয়। উ নহ'লেও হয়। মাৰ কালাৰ কৰিলে আৰু বেছি তি সৌন্দৰ্য হয়।
অ মই আৰু, মই এটা বস্তু বনাইছো সেইটো মই মাজতে আছো, মই এতিয়া এটা মূৰ্তি বনাই আছিলো ভগৱানৰ।
অ আচ্ছা।
টা মূৰ্তি বনাই আছিলো। সেইটো মানে অকমান আপোনাৰ কমপ্লিট অমান ডাঙৰে দুই ফুটৰ বনাই আছো। সেইটো অকমান সময় লাগিব, একমাহ মান লাগিব বনাব। এতিয়া জাষ্ট ষ্টাৰ্টে কৰিছো এইটো, আৰম্ভই কৰিছো এইটো মই।
অ' ঠিকেই আছে, ভাল কৰিছ এতিয়া ভাল-ভাল মানে শিকি আছা, এইটো তোমাৰ পিছলৈকেও তোমাৰ কামত আহিব। আৰু যিহেত তো এতিয়া, তুমি ঘৰতে থৈ আছা তোমাৰ ঘৰৰ পৰাই মানে এইটো মোৰ বাহিৰত তুমি যাবও নালাগে তোমাৰ ঘৰত আহিয়ে মানুহে লৈ যাব। আৰু যিমান পাৰা ভালদৰে বনোৱাৰ চেষ্টা চেষ্টা কৰা ভালদৰে শিকা। আহ এইটো কিমান মাহৰ কোর্স তুমি কৰি আছা?
মই ছয় মাহৰ, মই ছয় মাহৰ কোর্স হয়। তিনিমাহ গ'ল আৰু তিনিমাহ আছে।
ঔ ছয় মহনাীয়া
ছয় মহিয়া মানে ছয় মাহৰ কোর্স পিছত মই আকৌ ল'ব পাৰিম সেইটো। বছৰৰ কাৰণে থাকে সেইটোত মানে আৰু আপোনাৰ বেলেগ-বেলেগ ধ ধৰণৰ শিকায় তাতে।
ঔ', ঠিকে আছে, ঠিকে আছে বাৰু তুমি ভাল কৰি আছা। মই সেইটোয়ে মানে সুধিবৰ কাৰণে ফোন কৰিলো যে এ কি হয় তুমি কৰবাৰ পৰা কিনি আনিছ চা নে তুমি ঘৰতে বনাইছা বৰ ভাল লাগিচে। তোমাৰ সেই আৰ্ট এড মানে দেখা পাই কিনে বস্তু বোৰ দেখা পাই কিনে আৰু মইও আনিম বুলি ভাবিছো, মই গলে মই লয় আনিম অ', দুটা মান ময় লৈ আনিম। এ ময়ো খজুৱাই থম বুলি ভাবিছো। অ', দুটামান মূল কাৰণেও থৈ দিবা তুমি।
হয়-হয় দিয়ক। থৈ দিম দিয়ক মই থৈ আপোনাৰ কাৰণে থৈ দিম দিয়ক মই ভালে-ভালে বস্তু থৈ দিম দিয়ক, দিয়ক। দিয়ক-দিয়ক উম দিয়ক, উম দিয়ক হ'ব, অ', হ'ব।